অহ।
উম।
তাৰপৰা হেৰি নহয় তই যে ব্যৱসায় কৰিম বুলি কৈছিলি।
অ।
সেইটো। তই মানে এতিয়া ফাৰ্ম এখন যদি খোল কিবা পল্ট্ৰি ফাৰ্ম মানে চৰাই হওঁক বা বেলেগ কিবা হওঁক।
উম।
তোৰ সেইটো ওপৰতোৰ জ্ঞান কিমান আছে তই কচোন বাৰু তাৰপিছত কি হয় তাৰপৰা মৰগমটোক মানে কি খুলিবি কেনেকৈ। কৰিবি।
এতিয়া মই। মানে অলপ জ্ঞান থকাৰ ভিতৰত মোৰ ব্ৰইলাৰ ফাৰ্মটো যে ব্ৰইলাৰ ন চৰাই ফাৰ্মটো। চয়াইপ। এতিয়া ধৰ মোৰ পইচাটো মানে ইমান নাই সেইকাৰণে মই ঘৰটো ফাচ। বাঁহে বনাবই লাগিব হা।
অ।
মানে পিছত যদি পইচা হয় তেতিয়া চাৰি কাণটো পকা কৰি লৈ পেলাই। কৰি ল'ম আৰু মানে পকা কৰিম অলপ।
হম।
ইটা তাৰপিছত এ। পোৱালিটো দিয়াৰ সময়ত আগতীয়াকে মানে। চাফা কৰিলোঁ মানে জেগা অকন যোনখন জেগাত পোৱালি ৰাখিম।
অ।
তাতে চোণ আৰু এইফালে হেৰি মাৰিলো ব্লিচিং মাৰিলো মিলাই পিনি একদম পুৰা ধুনীয়াকে। একদিন ৰাখি দিলো মাৰি পেলাই।
উম, ঠিক আছে। তাৰপা?
অ', মই আকৌ চৰ্ট যি এতিয়া সেইটো শুকাই গ'ল শুকাই যোৱা পাছত কি কৰিলো তাত ভুচি মাৰিলো। শুকানভুচি, শুকানভুচিটোত দু দুই আঙুল মান ডাঠকে মাৰিলো।
হুম'।
তাৰপিছত প্ৰথমতে যেতিয়া পোৱালিখিনি ৰাখিবৰ কাৰণে হেৰি কৰিব লাগিব। এইটো কি বুলি কয় পেপাৰ পাৰিব লাগিব। পেপ-পেপাৰ মৰা পাছত তাৰপিছত কি কৰিব লাগিব' তাত কাৰণ পোৱালি খিনিকো সৰু সৰু পোৱালিখিনিক খাব কাৰণেটো দানাত টো তাতে ছটিয়াব লাগিব ন' সেইকাৰণেটো বাচনত খাব নোৱাৰে।
নোৱাৰে।
অ' তে তাত দিলোঁ তাৰপিছত যেতিয়া বোলে দহ পোন্ধৰ দিন হৈ গ'ল তেতিয়া মই কি কৰিলো অলপ বহলাই দিলো। প্ৰথম যেমিকাই অলপ কম জোগা ৰাখি থৈছিলো তাৰ পিছত বহলাই দিলোঁ।
হুম।
ভৰাই দিয়া পিছত বাচন লগাই দিলো তেতিয়া।
অ।
আও মইট সেইটো ভাবি থৈছোঁ। এতিয়াতো বাচনতটো ডাইৰেক্টযোনটো নেকি পানীটো নিজে দিয়ে। সেইটো সেইটো বাছত অ নহয় নহয় নিজে দিয়াটো কথা কৈছো মানে যোনটো নেকি নৰ্মেলটো। প্লাষ্টিকৰ, অঁ মেনুৱেলটো সেইটো দিয়াৰ কথা কইছো কাৰণ টো আনিবৰ কাৰণেটো এতিয়া পইচা নাই, যোনটো নিকি ডাইৰেক্ট অট'মেটিক যে পানী হৈ থাকে যে নিজে নিজে অ। চেটোটেজেন লগাও তাৰপিছত কি কৰিলোঁ ভেকচিন মাৰিলোঁ।
উম।
কাৰণ হেৰি দিনত ভেকচিন মাৰিব লাগে' দহ নে বাৰ দিনত ভেচ ভেকচিন মাৰিব লাগে বোলে, সাতদিন, চৈধ্যদিন নেকি?
উম।
অ তেতিয়াহ'লে সেইটো ভেকচিন ল'ই মাৰা পাছতে তিনিমাহ অ', তিনিমাহ আহিছে কি বুলি কয় পঞ্চলিশ দিন টাৰ্গেট ললো পঞ্চলিশ দিনত তোৰ হেৰি কৰা এইটো, তিনি কেজি সেইমতে মেডিচিন খুৱালোঁ। দানা খোৱালো। তেনেকেইটো হ'ব ন, নে তাৰ ভিতৰত আৰু কিবা প্ৰচেছ কৰিব লাগিব?
সেইখিনি তেনেকেই হয়, কিন্তু তই প্ৰথমে ব্ৰইলাৰ ফাৰ্ম এখন আৰম্ভ কৰাতকৈ তই মুৰ্গী ফাৰ্ম এখন আৰম্ভ কৰ।
মুৰ্গী।
মুৰ্গী তই পোন্ধৰটা বিশটা আন আনি পেলাই তই ঘৰতে পুহিছা। কাৰণ চবতকে পুহিবলে ভাল বস্তুটো হ'ল মুৰ্গী।
অঁ।
কাৰণ মই যিমানটো দেখিছোঁ, যিমানটো জানো মই জনাৰ সৈতে মুৰ্গীটোৱে চবতকৈ ভাল পুহিবলৈ।
অঁ।
সিহঁতৰ এটাই অসুবিধা আছে' যদি পানীতটো বেছি পাই যায় গোটেইখিনি থোপ খাই যায় আৰু তলত যিখিনি সোমাই যায়, সেইখিনি মৰি যায়।
অ'।
তেতিয়া তোৰ চবতকে ভাল আৰু হেই মুৰ্গী পোহাটোৱে।
অ মুৰ্গী ঘৰত আছে বাৰু।
অ', সিহঁতক তই বেছি খুৱাব নালাগে, বেছি প্ৰতিবাল কৰিব নালাগে, বেছি মেডিচিনৰ কথাও নাহে।
অ', সেইটো হয় বাৰু।
তই সিহঁতক গম পাই যাবি কিমান টাইমত দানা দিলে কিমান টাইমত পানী দিলে সিহঁতি চলি থাকিব পাৰিব। সেইটো তই গম পাইযাবি।
অ।
তই যদি প্ৰথম ব্ৰইলাৰটো আৰম্ভ কৰ ব্ৰইলাৰত বেমাৰ বহুত লাগে।
অ।
তোৰ সেই বেমাৰবিলাক তই কণ্ট্ৰল কৰিব নোৱাৰিবি প্ৰথমে। কাৰণ তোৰ আমাৰ তাত। তাতে যোৱা বছৰ এঘৰ মানুহৰ ষোল্লশ। এঘৰত সাতশ এঘৰত নশ। এই মাজতে হেৰি হৈছিলে গাপ খাই যোৱা কিবা হেৰি এটা হৈছিলে, মানে বস্তুবোৰ ঘামি যায় ঘামি পেলাই লুটি খাই খাই যায় আৰু চাফা।
অ' গম পাইছো গম পাইছো অ, মৰিছিলে বহুত মৰিছিলে অ'।
অ', সেইটো মৰা মানে তোৰ প্ৰফিটো একো নাথাকিলে কষ্টটোহে যাব।
অ', সেইটোয়ে হয় বাৰু যদি বোলে, অ'
কাৰণ সিহঁতকতো প্ৰফিটত দিব পাৰে মানে লাভত দিব মানে কি কয় ওজনটো বেছিকে দিব পাৰিলে তোৰ লাভটো হ'ব।
হয় বাৰু অ'।
তেতিয়াহ'লে তোৰ যদি ওজনটো সিফালে নেবাহিলে কাৰণ তোৰ সেইটো দিদিয়া লগে লগে তোলে কমিলেহে ওজনটো কাৰণ ষোল্লশ দুহেজাৰ উনৈশশ পোৱালিৰ ভিতৰত যদি ষোল্লশ মৰিয়েই থাকিলে
অ' বাকীকেইটা কিটো হ'ব?
বাকিকিটা কি দাল লাভ থাকিলে?
উম।
আৰু কিবা যদি তোৰ ভাইৰেল ফিভাৰ হয় মানে এ তোৰ কিবা কিবা কিবি নাম আছে নামবিলাক পাহৰিলো মই। সেইবিলাক যদি হয় তোৰ সেইবিলাক হোৱা মাত্ৰক এটা ব্ৰইলাৰত যদি সোমাল লাগিলে বেমাৰটো, তোৰ গোটেই সোপা এটা চাইডত পৰিয়ে যাব সেইসোপাটো বচা ব নোৱাঅ।
অ' মানে বিয়পি বিয়পি ইটোৰ পাছত সিটো তেনেকে গৈ থাকে।
অ' আৰু একদম চবতকে বেয়া কামটোৱে হ'ল ফাৰ্মত বাহিৰৰ মানুহ ফাৰ্মত সোমাব দিয়াতো।
সেইটো একদম ভুল নেকি?
অ'। আৰু যদি দুখন ফাৰ্ম আছে তোৰ এখন ফাৰ্ম আছে, মোৰ এখন ফাৰ্ম আছে, তেতিয়া মই তোক মই মোৰ ভিতৰত সোমাব নিদো মোকো তই তোৰ ভিতৰত সোমাব দিব নোৱাৰ। কাৰণ মোৰ ফাৰ্মত কি বেমাৰ চলি আছে তইও নেজান মইও নেজানো, তোৰ কি চলি আছে তইও নেজান মইও নেজানো। তেতিয়া যদি মই তোৰ তাত সোমাই যাওঁ বা তই মোৰ ইয়াত সোমাই যাৱ তোৰ বেমাৰটো মোৰ ইয়াত লাগি যাব।
অ' সেইটো হয় বাৰু।
সেইটো কিবা এনিমেল প্ৰটেকশ্যন কিব এটা বুলি কয়। এনিমেল চৃছেফটি কিবা বুলি কয়। হা?
পুৰা বিয়পি যায় বেমাৰটো।
এই বিয়পি যায় মানে একেচাতে গোটেই সোপা লৈ গুচিয়ে যাব। তই আৰু বচাব নোৱাৰ। সেইকাৰণে মুৰ্গীটো ভাল মানে মুৰ্গীৰ বেমাৰটো সোনকালে নেলাগে।
মুৰ্গীটো বেমাৰ এটা লাগে, এই যে এনেকে গাপ মানে গাটোত যে এনেকা সৰু সৰু এনেকে ৰিংগম টাইপ যে হৈ যায় যে। হেৰি উঠি ৰঙা ৰঙা।
এইবিলাক চাঁহি কাৰণে হয় নেকি?
সেইটোৱেই চাঁহিটো কাৰণে হয় বাৰু।
এ চাহি মেডিচিন দিলে ভাল হৈ যাব। কিন্তু ব্ৰইলাৰ যিবোৰ ব্ৰইলাৰটো মানে বহুত চেঞ্চিটিভ হয়। ব্ৰইলাৰতো তই প্ৰতিপাল কৰিব নোৱাৰিবি প্ৰথমে।
অ'।
আৰু বেমাৰটো হ'ল সিহঁতৰ হেৰি কেলচিয়াম কমাটো। কেলচিয়াম যদি সিহঁত নাপায় নহয় ভালকে সিহঁতে ইটোৰ সিতে খুটাই খুট কি কৰিব কণীপ পৰা মুৰ্গী হ'লে কণী খবৰ ভাঙি পেলাই পেলাব।
অ', নিজক নিজে কণী পাই নিজে ভাঙি পেলাই খাই পেলাই?
উম। আকৌ এতি সতিয়া খুটীয়া খুটি লাগি মাৰি দিব ইটোক আকৌইটো পকৰ ফালে খাইপেলাব পকৰোঁ।
অও' আকৌ তোক তেনেকে দিলে দেখোন এইবিলাক পোক দি যাবচোন ব্ৰইলাৰ বিলাক।
সেটোৱে পোক লাগিব সেইকানে মানে সিহঁতক মেদিচিনটো টাইমটো টাইম মাৰি থাকিব লাগিব অকণ অকমান অকমানকে। আৰু কিবা কিবি- পায়ে সেইবোৰ দি থাকিব লাগিব। আৰু মুৰ্গী এটা বেমাৰ আছে ডিঙিটো পাক খাই পৰি যায় পৰি যোৱাৰ লগে সেইটো গুচি যায়।
নিজে পাক খাই পৰি যায়।
অ' মাথাতো এনেকে ঘূৰি ঘূৰি যাবগে আৰু এটা চাইডে আগলে গৈ গৈ ঢেল খাই পৰিযাইগে।
অ' সেইটো দেখা নাই বাৰু দেই আজিলেকে তেনেকুৱা।
উম এহ হাঁহ মুৰ্গী তেনেকুৱা কিবা কিবি পুহিবি। হাঁহটো ইমান হেই নহয় বাও পানী লাগে হাঁহটোৰ কাৰণে পানী নেপা- এই হাঁহ বিলাকৰ চেণ্ন্তা যে আহে দেখিছানে খু কি গোন্ধ পাইছনে।
গম পাইছো, অঁ'
অঁ' সেই চেনটো পানী যদি নাপায় হাঁহে সেই পানী নাপালে হয় সেটো।
অ' সেই চেন্দু গুচি আহে নেকি।
অঁ, হাঁহটো যে কিবা এটা গোন্ধ যে আহে-
গম পাইছো গম পাইছো, অকমান কিবা আছে, উম'।
অঁ' হাঁহটো যদি পানীত নামিবলে চৰিবলৈ নাপায়, তেতিয়া- সেই গোন্ধটো হাঁহৰ পৰা আহে।
কাৰণ হাঁ বস্তুটো যে পানীত থকা বস্তুৱে সেইটো।
হুম'
উম'।
আৰু তই হাঁহ পানীত যিমান এৰি দিবি যিমান মুকলিকে চৰিবলৈ পাব সিমানে ডাঙৰ হ'ব।
অঁ' এতিয়া আমাৰ বততা হ'তৰ ঘৰত হাঁহ আছে যে। আমা পৰিয়ালৰ হাঁহ বিলাক একদম পুৰা মানে কিবা খেকেয়া মানে।
উম' অঁ, সেই পানীত নেৰে চাগে সিহঁতি।
অঁ, পানী কপা আহিব? পুখুৰীয়ে নাই পানীত এৰিবলে অকল বান্ধি পেলাই থৈ দিয়ে আৰু বোকা সোবাতে।
উম' হাঁহ যদি তেনেকে বান্ধি পেলাই থৈ অঁ হাঁহ বান্ধি পেলাই থৈদিলে সিহঁতৰ ইনফেকচন হয়। বোকা একেটা বোকাটে যদি থাকে অঁ আৰু গোন্ধ আহে খুব গোন্ধ আহে।
চাইদদি যাব‌ নোৱাৰি ইমান লেতেৰা গোন্ধাই নহয়।
উম' সেইখনতো গোন্ধায়ে খাওঁতও গোন্ধ পায়।
অ'
সেইবোৰ কাৰণে এইবিলাক ভাল নহয়।
মানে সিহঁতৰ হাঁহ কেইটা মোৰ মানে খাবলে ঘীণ লাগে কব গলে।
অঁ, গোটেইখন তিতি মানে এতিয়া হাঁহৰ গাতটো পানী নৰয় হয় নাই। কিন্তু, সিহঁতৰ পাখি চাই সিহঁতৰ কিন্তু- পাখি চাখি টিটি মানে একেবাৰে সৰু হৈ পৰি-
ডিঙিডাল দীঘল দীঘল আৰু গাত মঙ চঙ নাই হাৰগেইডাল একদম খেখীয়া লাগে এনেকুৱা কিবা লাগে সেদিনাখন- খাইছিলো মানে।
কাটিছিলে, ইমান খাবলে বেয়া লাগিলে হাঁহটো।
হঁ'
এই অঁ'।
হাঁহ বিলাক বান্ধি থলে বেয়া হৈ যায় একদম মুকলিকে এৰি দিব পাব লাগে
এই বোকেলিকে এইবিলাক আকৌ জেগাও লাগিব নহয়
জেগাটো লাগিব
তোৰ মানে এতিয়া ছা যদি নিজৰ ঘৰত যদি জেগা নাথাকে নিজৰ ঘৰত যদি ফিচাৰি নাথাকে তেতিয়া হাঁহ পুহি কি লাাপ লাভ নাইতো কাৰণ লোকৰ ঘৰত গৈ অনিষ্ট কৰিবগে
নষ্ট কৰিলে খেদিব মাৰিব তেতিয়াতো একো এটা ক'বও নোৱাৰিবি
অ সেইটোৱে ন এতিয়া আমাৰ ববহতৰ হাঁহ সোপা আমাৰ মানে কি যদি পুখুৰীত নামি থাকিলে আমাক ক'ব লগা নাই
উম
মানে আমাৰ ঘৰতটো লোকেল মুৰ্গী আছে ন
সেহঁতৰ ঘৰত চৰি থাকেগে চাগে
এ মানে দানা দি থয় হাঁহ সোপা আহি খাই পেলাইহি নহয়
অ
মানে ক যিমান কলেও মানে সেই একেটাই মানে কি কৰিব হেৰি কৰে কৈ লাভ নাই মানে এ বহুত ৰাইক্ষক বহুত ৰাইক্ষক আৰু যেতিয়া খাবলে নোপোৱাকে থাকে নহয় আৰু ৰাক্ষ হৈ গৈ
এ যিখন চিঞৰ মাৰে আহি পেলাই আগফালে চোতালত ৰৈ ল'ব নহ'লে পিছফালে দৰ্জা মুখত
অ চিঞৰটো মায়ে মায়ে আকৌ তো আহি পেলাই হাগেও সেই সন্মুখতে
উম ঘৰৰ ভিতৰত সোমাই হাগি থৈ যাব বাৰান্দাত
আ হুম হুম সেইটোৱেই কৈছো বাহিৰত বৰকে নাহাগে আহি পেলাই ফণ্টত হাগিব নহলে ভিতৰত হাগি দিব তেনেকুৱা
হয় এই বিলাক বৰ বেয়া গোন্ধাই
উম গোন্ধাই টো বহুত গোন্ধাই
উম আৰু তই ফাৰ্ম খুলিলে চিকিউৰিটিৰ কাৰণে ৰাখিব পৰা হাঁহ বস্তু আছে ৰাজ হাঁহ আৰু তাৰ কি
চিকউৰিটি কাৰনে
অ তোৰ তেতিয়া একো চিন্তাই নাই কুকুৰ নোসোমাই সাপ নোসোমায় নেউল একোৱেই নাহে
ৰাজহাঁহ থাকিলে নে
ৰাজ হাঁহ আৰু আমাৰ ঘৰত যে আছিলে তাৰকীটো যে ডাঙৰ চৰাইটো
অ এই ডাঙৰ চৰাইটো এনেকে যে এইটো তলৰ যে ফুলটো যে দীঘল হৈ যায় যে মৰা চৰাই নিচিনা অ
ত' সেই বস্তুটো হেৰি যদি তই পোহ নহয় সেইটো বা ৰাজ হাঁহ
অ
তোৰ মানে বহুত চিকৰিটি কুকুৰ নাহেই সাপ নাহে
অ
আহ মানুহ আহিলো চিঞৰ বাষৰ কৰেই
চিঞৰ বাখৰ কৰেই অ একদম পুৰা ডিঙিটো বেকা কৰি লৈ পেলাই একদম খুটিব হেৰি কৰিবলে আহে
সেই আগতে আমাৰ ঘৰৰ সন্মুখৰ মানুহ ঘৰত আছিলে আমি সদায় খেলিবলৈ যাও সেইটোকে এটো তিনি আলিৰ পৰা একদম এইফালে লৰ মাৰো এবাৰ সিফালৰ পৰা এই ফালে লৰ মাৰো পকৰে পকৰে খেদি যায় মতা হাঁহ কেইটাই
সেই পাকো ভাল আছে চিকৰিটিৰ কাৰণে।
উমঁ' মই আকৌ এইটো কথা আজিয়ে গম পাইছো আকৌ।
উমঁ' হয় সেইটো হয় মানে কথাটো।
উমঁ' বা তহঁতৰ ঘৰত আছিলে যে তহঁতি গম পাবি মানে কথাটো।
উমঁ' মানে ইটোৱে সিটোৱে কোনোবা কিবাকিবি কয় যে সেইকাৰণে শুনি থাকো আৰু মানে সেইটো গম
অঁ।
এ আৰু নিজে ভালকে বনা যিমান সেৰি কৰিলেও তোৰ কুকুৰ মেকুৰী লাগিব সেই ফাকে দি ক'ৰবাত সোমাই আহি হলো।
সোমাই সোমাই। তোৰ এতিয়া বিশ্বাস কৰ কুকুৰে বেৰ ভাঙি দিয়ে গম পাইছ নে তাতে।
অঁ।
বাঁহৰ কাঠিবেৰ ভাঙি পেলাই সোমাই যায়।
কুকুৰটো বহুত বেয়া বস্তু আৰু তলতে যেতিয়া খুচি পেলাই খুচৰি খুচি খুচি সোমাই-
অঁ।
তেতিয়াটো একো কৰিব নোৱাৰ।
নোৱাৰটো কি কৰিবি সেইফালে চৰাই ধৰি লৈ গুচি যায়।
উমঁ' আৰু যিমান যি কৰিলেও তলতে গাত খানি সোমাবই চোৰৰ নিচিনা।
সোমাই সোমাই সোমাই সোমাই সিন্ধি দি সোমাই যায় আৰু সেইটোতকও চবত বেয়া বস্তু নেউল আৰু সেই হেঁপা।
এই হেপা টোটো ডেঞ্জাৰ।
মানে